হেল্ল'।
হেল্ল'।
কি কৰি আছা?
এহ এনে আছোঁ।
ভাল খবৰ? মই এনেই, আহ, ভাল ভাল।
অহ, কি কৰি আছিলা? খোৱা বোৱা মানে হ'ব আৰু অলপ পিছত। খোৱাই নাই। কিবা এটা কৰি আছিলোঁ। দেৰি হৈ গৈছে খাৱ দেখাওঁতে
অহ।
এ
মই আছোঁ আৰু এনেই। কাম বন কৰি আজৰি হয়।
আজেই হৈ লৈছে। তাও অহ। এ কি মেলা পাতিব ন? ফুৰিব কৰিব মানে মাজতে গৈছিলোঁ শ্বিলং, তাৰ পিছত শ্বিলঙত ফুৰিব গ'লো আৰু তাৰিছত এতিয়া যোৱা নাই, আকৌ গৰম বন্ধত যাম ন', চবৰে বন্ধ হৈ থাকে অ'। তিয়াই যাম বুলি ভাবি আছোঁ ঘৰৰ সকলোৱে মিলি
উম, আমাৰ ইয়াত সেই মেলা হ'ব নহয়, এখৰাহি মেলা।
অ কেতিয়া লৈ আছে বোলে পোন্ধৰ তাৰিখলৈ আছে ন? অহ, আহ, পিঠা চিঠা বনাইছানে নাই?
অহ বনোৱা নাই, বনাম আৰু। দুদিন তিন দিনৰ আগত। এয়া লাৰু পিঠা আহ উম বনাব লাগিব আলহী আহি আহিব দিয়াচোন।
অহ, হয় আকৌ। সেইটো মেলাই বহুত ডাঙৰ নহয় তোমালোকৰ, উম। পৰম্পৰাগত মেলা মানে আৰু সেইটো।
অহ লাষ্ট আৰু অহ, উম, বহুত হয় আৰু। সেইটোয়ে আমাৰ এতিয়া বহা বহাগৰটো প্ৰথমৰ পাই হয় প্ৰথম, মানে কি দুই তাৰিখৰ পৰাই ষ্টাৰ্ট হয় আৰু মানে
ভালেই দিয়া, সবে মানে কি হয় আজিকালি মেলা-চেলাাবলাক ইমান নেপাতাই হৈছে। ন, কিন্তু মানে কিছু মানে মানে মেলাৰ প্ৰতি মানে অলপ গুৰুত্ব দেখায়। অহ মেলাটো পাতে। অহ, ভাল লাগে আচলতে পৰম্পৰাগত
উম। এতিয়া মানে কি হয় তাতো আমাৰ এতিয়া গোসাইজনক গলিয়াই ন? তাত মেলানো কি আৰু অ সাইজনক উলিয়াই নাম কীৰ্তন হ'ব। তেতিয়া দোকান বজাৰ, নিয়ম আছে অহ, নিয়ম আছে। তাত গোসাই উলিয়া আমাৰ নামঘৰৰ ভিত ভিতৰতে ৰাখে। বোলে গোঁসাই ঘূৰাব নাম কি-নাম কীৰ্তন হ'ব। আহে অ সকলো মানুহ যাব পাৰে তাত নিৰ্দিষ্ট কোনো নাই সকলোৱে অ চবেই পাৰে অ উম
সকলোৱে মিলি কৰি লৈ কৰে আৰু। ন'? অ', ভালেই তেনেকে হ'ব লাগে।
তাতে দো দোকান বজাৰ বহিব মানুহ চাব সকলো ঘৰলৈ মিতিৰ- কুটুম্ব টুম আহিব
অ শুনিহে আছো বহুত ডাঙৰ হয় বোলে ন মেলা এবাৰ পৰাও যোৱা নাই অ', এবাৰ বালে হ'ল। যাম দিয়া ধুনীয়াকে পাৰিলে টাইম মিলিলে যামেই। অ', একেলগে চাম ন' মেলা, এনেইতো মেলা পোৱাই নাযায়।
অকন অ হলে আ
একো নাই উম উম এই বাৰটো আৰু মানে অকণমান অসুবিধা হয়ে আৰু হয় পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে। অ', আকৌ কাম কাজৰ কাৰণেও দিগদাৰ হয় মানুহখিনিৰ।
হ'লেও আবেলি টাই অ', আবেলি টাইম উম, আবেলি টাইমটোহে ভাল
আচলতে ন বিহুৰ পিছত মেলা বুলি ক'লে আৰু মানুহে ন যিমানে যি নহওক অ সেইটো কাৰণেই ভাল উম আচলতে বহাগ আৰু জেঠ মাহটো মানে মেলাই আ পৰম্পৰাগত চলা আৰু অ বাকীতো একো নাই ন তেনেকে আৰু বিহুকেইদিনো ভা ভাল লাগে ন ইমান
অ', বিহু কেইদিন ভাল লাগে সকলোতে বিহুৰ প্ৰগ্ৰাম বোৰ হৈ থাকে মঞ্চ বিহু বোৰ হ'ব
বিহু এইবাৰ মুকলি বিহু হৈছে নে তাত?
অ হৈছে
হৈছে ন'। তোমালোকে বিহু মাৰিলা নে নাই?
নাই আমি এনেই চালো আৰু
চালা যোৱাবাৰটো বহুত ধুনীয়াক কে বিহু মাৰিছিলা তোমালোকে লগ লৈ
অ', অ', অ', নাই এবাৰ তেনেকে হুঁচৰি গোৱা সি টো নহ'ল
নহ'ল ন' অ', বেলেগৰ চাইছা আৰু উম, আমাৰ সেইটো ছাইডে নায়েই। গম পাইছ চানে আগৰ দিনবিলাক নাই। নাহেই কোনো তেনেকে বিহু গাবলৈ ভালো লাগে ন'। কিন্তু তোমালোকক সেইটো ছাইডে আ
এতিয়া হেইটো আছে আহে ভাল লাগে এইবোৰ অ', সৰু সৰু ল'ৰা ছোৱালীবোৰ আহে হুঁচৰি গাবলে।
অ', বহুত ভাল লাগে বিহু বুলি ক'লে। উম, বহাগ বিহুত যদি হুচ চৰিয়ে নাই কি আছে ন' সেইটোৱে।
তেনেকে পাৰ্টি ল'ৰা ছোৱালীবোৰ আহে গাই ভাল লাগে ৰাতিলে কিন্তু ডাঙৰবোৰ আহে দেই ডাঙ
অ', ডাঙৰ আহে, গাঁৱৰ গোটেইখিনি আহেনে? বেলেগ গাঁৱৰ পৰাও আহিব
বেলেগৰ পা আহে। বেলেগ গাও অ', ওচৰৰ অঞ্চলৰ গোটেই অঞ্চলৰ আৰু আ আহে।
গোটেইখিনি মিলি আহে আৰু অহ, তেনেকৈ বিহু পাতে আৰু অ', মানে কি এখন এখন গাঁওৰ মানুহখিনি এক তাকে লগ হৈ ল'ব পাৰেনে বেলেগ মানে গাঁৱৰ মানুহখিনি বেলেগ বেলেগ
অ', বেলেগ বেলেগকেও হয় কিছুমানেতটো এনেই নিজে লগ হয় হে গোটেই ডেকা গা দল বান্ধি লয়। উম, আহ, ডেক সকলো আহে অ'। ডেকা বুঢ়া ডেকা গাভৰু চব উম।
মানে এখন গাঁও লগ লাগিয়ে বহুত ভাল দল এটা ওলায় হে গোটেইখিনি ন'? আৰু মানে ঘৰে ঘৰে যায় ইমান ভাল লাগে।
ভাল লাগে, ভাল লাগে। অঁ। আৰু মই কিছুমান গাঁৱত দেখিছো মানে বহা আমাৰ - আমাৰ গাঁৱত তু মানে মাঘ বিহুত তেনেকুৱা হয় ন খেল ধেমালি হয় এতিয়া মই বহুত গাঁৱতে দেখিছো মানে বহাগ মাহতো খেল ধেমালি পাত ইয়াতে নতুন বস্ত ধৰ এতিয়া নতুন বছৰ নতুন বছৰ বুলি খেল ধেমালি পাতে সকলোৱে একেলগে মিলি পিকনিক মিলা প্ৰীতি গৈ খাই ভোজ ভাত খাই অ
ঠিকে আছে। তেনেকা হ'লেই ভাল লাগে ন' আচলতে। মানে ৰং ধেমালিক কৰে আৰু সকলোৱে মিলি পেলে ন'। বিহু বুলি ক'লেই ফূৰ্তি ন'? অ', তেনেহ'লে ফুৰ কৰিব লাগে আৰু আচলতে ভাবিলে ভালে লাগে ন' ব ভাগৰ মাহটোৱে যদি মানুহৰ ভাল যায় নহয় পিছৰ খিনিটো এনেও ধুনীয়াই যাব। অ', প্ৰথমতে উম, হাঁহি ধেমালিয়ে কৰিব লাগে ন' ধুনীয়াকে। উম। হয় দেই আগতে বহুত কিন্তু বিহু মাৰিলোঁ।
মানে কি মিতি কুটুমৰ ঘৰত গৈও ভাল লাগে। তোমাৰ বিহু দিনকিটা, তাত চবেই এতিয়া নিজে, অ নিজে বনোৱা বস্তুবোৰ তোমাক ন? খাবলে কৰিবলৈ দিয়ে, তাত কোনো কিনা বস্তু না এ, চব নিজে নিজ হাতে নিজৰ ঘৰত বনোৱা।
উম হয় আকৌ, নিজে হাতে বনোৱা বস্তুবিলাকৰ সোৱাদেই বেলেগ!
সোৱাদ বেলেগ। তাত কোনো হেৰি নাথাকে ন বস্তুবোৰৰ? ঘৰুৱা এটা হেৰি থাকে। অ মিক্স ভেজ ভেজাল ভেজাল বুলিবলৈ তাত
একো নাই আৰু, চব ঘৰুৱা। উম উম, ঘৰুৱা পদ্ধতিৰ বস্তু বিলাক বহুত ভাল, হয়নে? খাবলৈ কৰিবলৈও ভাল। অ, অপকাৰ নকৰে মানুহৰ, এতিয়া তোমাৰ আজিকালি বেছিভাগ মানুহে কিনা বচ টোৱে খায় ন? বনোৱাটো নাখায়েই। আৰু পোৱাও নাযায় হয়নে তুমি এতিয়া ধৰি লোৱা বেলেগ ত থাকিলে তুমি কেনেকে বনাবা বস্ বস্তুবিলাক হয়নে? ঢেঁকীটোতো পোৱা নাযায় ন', সকলোৰে ঘৰতটো ঢেঁকী নাই। অ', অসুবিধাটো আচলতে ঢেঁকীত আগৰ দিনৰ মানুহৰ ঢেঁকীবিলাক আছিলে হয়। অ', ঘৰে ঘৰে ঢেঁকী কিন্তু আজিকালি তোমাৰ গাঁৱত ক'ৰবা এটা চুকতহে এটা ঢেঁকী আছে ত' সেই ঢেঁকীটো পাবলৈতো চবই ন সময় খিনিৰ কাৰণে ৰখি থাকে বহুত টান হৈ গৈছে এতিয়া।
আজিকালি মানে বহুত দূৰলে যাব লগা হয় ঢেকীত পিঠাগুৰি অকন খুন্দিবলে আ মে চিনতো আজিকালি শুন্দিব পাৰি কিন্তু সেইটো বস্তুতটো ইমান ভাল নহ, ভাল নহয়।
ভাল ন' নহয় নহয়। তোমাৰ ঢেঁকীৰ পিঠাগুৰি নিচিনা হ'বই নোৱাৰে আগৰ দিনৰ মানুহে টোন ধানো ঢেঁ
অ', ধান, চিৰা উম।
খুন্দে সেই তেতিয়াৰ সোৱাদ তো সেইটো কাৰণে বে বেছি ভাল আছিল আৰু কি জানানে মানুহবিলাকৰ বেমাৰ নাছিল তেতিয়া, অ', কষ্ট কৰিব বহুত পাৰিছিল। উম।
তাত কোনো মি মানে বেলেগ বস্তু মিহলোৱা নাছিল সেই যি চাউলৰ পৰাই বনোৱা সেইব
উম সকলো বিলাক আজিকালি তোমাৰ চাউলটো মেচিনৰ খেতি। হয় সেইটোৱেও তোমাৰ প্ৰব্লেম অসুবিধা কৰে অ সেইটোয়ে সেইটো চাউলে তোমাক কিমান অসুবিধা
উম, উম, সেইবোৰ কাৰণে মানে মানুহৰ আজিকালি অসুস্থ।
অ', বেমাৰ আজাৰ বেছি হৈছে আৰু বস্তুবিলাক খাদ্য বিলাক সলনি হৈছে তোমাৰ ইমান ভেজালৰ
মানে এতিয়া মানে সোনকালে হয়।
অ', সেইটোৱে অ', ডাঙৰ হৈ যায় বহুত যোৱালে সময় নলয় অ'। অ সেইটো কাৰণে কি হৈছে মানুহৰ বেমাৰ বেছি হৈছে প্ৰত্যেকটো বস্তু ন এটা সময় থাকে নহয় সময় সাপেক্ষেই হ'ব লাগে যদি তাক যদি জল্দি কৰা যায় সি কিবা নহয় কিবা এটা মেডিচিন পাব উম, সেইটোৱে সেইটোৱে অপকাৰ কৰি দিয়ে। পিছত গৈ পেলাই।
তাত সেই কিবা কিবি ঔষধ হেৰি কৰিলে সেইবোৰ তৎক্ষণ নাত হয় উঠে সেইবোৰ আকৌ মানুহে খালে অপকাৰ কৰিব।
কি ঠাই নাই কামবিলাক কৰিবলৈ, এতিয়া তুমি নিজৰ ঘৰতে চাবাচোন কৰিবলৈ ঠাই নাই, চব ফালে ঘৰ ঘৰ হয়নে কিন্তু আগৰ দিনৰ মান মানুহৰ বাৰীখনেই বহুত। ডাঙৰ, তোমাৰ সেই বাৰীত
তুমি যি জলকীয়া বেঙেনা লগাব
অ', সেইখিনিয়ে তুমি গোটেই বছৰটো খাব পাৰিবা। সেইটোৱে আৰু আগৰ দিনত ভঁৰাল বিলাকো মানুহৰ আছিলে হয়নে এতিয়াতো নায়ে দেখিব ক'বলৈ নাই।
নাই নাই।
হয় আকৌ দেই, বহুত চেঞ্জ হৈছে, আগৰ দিন এতিয়া নহয় আৰু অ', কিনা বস্তু আজি আনিবা কাইলৈ গেলিয়ে যাব।
অ'। অ', কিবা এটা কৰিলে নহয়ও আজি। আজিকালি ঘৰত আগতে যেনেকে মাটিত কিবা এটা পৰিলে কিবা এটা হৈ উঠে তেনেকা আজিকালি বহুত। কষ্টৰ মূৰতহে হয়। এইবোৰ চাগে প্ৰদূষনৰৰ ফলত বা গা গছ উম, গাড়ী মতৰ বাঢ়ি গল প্ৰদূষ উম সাৰ লাগিবই,
দিলে একো নহয়।
উম,
আৰু চব বস্তু সাৰতে হ'লে আৰু সেইটোতো বেমাৰে কৰিব ন কিন্তু ভাল ক'ত কৰিব। সেইটোৱে। তাকেই দিয়া উম তাকে দিয়া বহুত দিগদাৰ আজি, কালি গম পাইছা চলিবলৈ।
অহ,
দিন নহয় আৰু
ঠিক আছে দিয়া, অ', ভাল ভাল ঠিক আছে দিয়া।
হ'ব দিয়া, উম।